হেল্ল', '
অ কোৱা
চি বি এছ ই জানা মাৰ্কিং চিষ্টেমটো ভাল সিহঁতৰ বেছি লিখিব নালাগে সিহঁতৰ মেইন কথাখিনি যিকেইটা লং কোয়েচন অহ ধৰ ফাইফ মাৰ্ক্সৰ পাচ মাৰ্ক্সৰ কোৱেচন নৰ কাৰণে আমি দুপেজটো তেতিয়াও লিখিব লগা আছিল এতিয়াতটো আৰু বেছিকে লাগে দিয়াচোন তেতিয়াই দুপেজ লিখিব লগা আছিল এক পেজৰ ওপৰত যাবই লাগিব তাহাত। এটা পেৰেগাপ আমাৰ যে য জতুৱা ঠাঁচবোৰ আছিল এশ গৰু মাৰিলে বাঘৰু মৰণ সেইবোৰতো আমাৰ ধৰা পাঁচ মাৰ্কৰে আহিছিল ন ইহতৰো সেনেকুৱাই আহে ফাইভ বা ফ'ৰ মাৰ্কচৰ আহে কিন্তু সিহঁতে জাষ্ট এ পেজৰ আধা লিখিলেও সেই ফাইভ মাৰ্ক পায় জানা নে।
মানে নাম্বাৰ নাকাটে আৰু গোটেই দিয়ে
উম হুম দিয়ে দিয়ে আনকি ভুল হলেও যদি ধৰা তোমাৰ এনচাৰটো ভুল হৈছে। অভিয়াচলি ভুল হলে ধৰা দুটা ড তিনিটা তা ভুল হলে আমি কাটোৱে কিন্তু কাটোতে মই মানে কাটি দিছিলো যোনদিনা উ প্ৰথম একজামৰ বহি চাওঁ তেতিয়া তেওঁলোকে কৈছে যে তুমি নাকাতিবা কাৰণ সিহঁতে কষ্ট কৰি লিখিছে ন গতিকে সিহঁতক ডিচিপইণ্ট নকৰিবা তাহাঁতক মাৰ্ক্স দিয়া তুমি
আৰু এজন ল'ৰাই মানে একদম লেতেৰা পেতেৰাকৰাকে লিখিছে দেই কিন্তু সি মাৰ টানিছে ডেট লিখিছে কুৱেচন নম্বৰ প্ৰপাৰলি দিছিলে আখৰটো বহুত বেছি বেয়া আছে তাৰ পিছত মই কলো যে তাকনো মই নিট এড ক্লনত কি মাৰ্ক্স দিম টু মাৰ্ক্স থাকে আৰু তাহতৰ অঁ মই কৈছোঁ মই কি মাৰ্ক্স দিম। কৈছা সি মাৰ্জিন টানিছে মই কৈছোঁ অ ডেট লিখিছে বোলো অ কুৱেছন মাৰ্ক্স দিছে বুলিছে অ দিছে তেন্তে টো মাৰ্ক্স ই থাকিব তুমি সেইয়াই ডিচিপ্লিন।
মান হাৰে ক্লিন নাই হোৱা ন ইমান লেতেৰাক ক লি আহি বুজিবই ইমান দিগদাৰ হৈছেছে সেইটো উপায় নাই আমি দিবই লাগিব সেইটো ৰুলে আ এ্ল আচ্ছা মানে চি বি এছ ইৰ যিখন মই সেইকাৰণে যে কওঁ চি বিএছ ই ষ্টুডেন্টৰ ইমান জ্ঞান নাথাকে আৰু যিমান আমাৰ চেবাৰ খিনি থাকে আমি গগন শব্দটোত আমি মধিনিয়া ন দিম নে দন্তিয়া ন দিম আমি ভাবি কিনে লিখো সিহতে যেনেকে তেনেকে লিখি আহে তাৰ পাছত কাৰণ সিহঁত এইটো কথা জানে যে সিহঁতক মাৰ্ক্স কাতিব নোৱাৰো আমি আমাৰটো ক্লাছ ওৱান। থ্ৰী টো মানে ধৰা ফেইল কৰে ন ল'ৰা ছোৱালী। যিবোৰ ধৰা হা তাহতৰ ক্লাছ ফাইভলৈকে অল পাছ দিবই লাগিব লাগিলে সি জিৰ'ই পাওক।
উম আগৰ এল পি স্কুলৰ নিচিনা।
উম।
মোৰ কিন্তু এই চি বি এছ চি ত পঢ়াব মন নাই দেই মোৰ ল'ৰা ছোৱালীক।
সেইটো তহ মোৰো নাই। মোৰ মানে হজম নহয়, আৰে সি কি শিকিলে নহ'লে? সিটো শুদ্ধ হাত নিশিকিলে, সি তাক যদি মই কওঁ ধৰা তোৰ গগন বানানটো ভুল হৈছে, তই নতুন কে শিকি ল', সি কিয় শিকিব আৰে সি পইণ্ট ফাইভ হলেউ পাইছে। সেইটোৱে ন এক মাৰ্কৰ, সি তেতিয়া কয় যে কিয় শিকিব লাগে? হ'ব পিছত শিকিম। যেতিয়া সেইটো কাটি কিনে জিৰো দি থলো হয়, তাৰ গাত লাগিল হয়, অ মই এইটো শিকিব লাগিব। নে ক্সট যদি একজামত আহে তেতিয়া মই শুদ্ধকৈ লিখিব লাগিব। অঁ। পাৰিব লাগিব, এইবাৰ এইটো দেফিনেচন মই শিকিলব লাগিব। এনেকুৱা নাই আজিকালি মানে গম পাও ন পঢ়াই পঢ়াই, আৰু কেনেকুৱা হয় চাবা ফাৰ্ছট ইউনিটত যিখিনি আহে ছেকেণ্ড ইউনিটত সেইখি বেলেগ আহিব। আকৌ ফাৰ্ষ্ট ইউনিট আৰু ছেকেণ্ড ইউনিটাৰ পিছতে হাফ ইয়াৰ্লী হয় ন, হাফ ইয়াৰ্লীত আকৌ বেলেগ আহিব।
মই এক্জাম দিছিলো ফাৰ্ষ্ট ইউনিটৰ পৰা লাষ্ট ইউনিটলৈকে যিমান, হাফ ইয়াৰ্লী ইনক্লোদিং এনোৱেল, গোটেই হৌল ছিলেবাছ, হৌল কিতাপ। নতুনকে আহিল যে হাফ ইয়াৰ্লী লৈকে অহা খিনি এনোৱেলত নাহে। কি লাভ হ'ল? নাইনত আমাৰ বৰ্ডৰ পৰীক্ষা আছিলে। বৰ্ডত তহ আকৌ গো গোটেইখনে পাই গ'লো, আমি নাপালো ক্লাছ এইটৰ আমাৰ আগৰ ওপৰৰ বেট্ছটোৱে পালে আৰু সেনেকুৱা ৰোলতো। এতিয়া অঁহ তোমালোকেও পাইছা চাগে সেইটোৱে। মইতো সেইটো নাই পোৱা।
উম। মানে আমাৰ তেনেকে ছম মানে ছমহীয়া পৰীক্ষাটোত মানে আধা কিতাপখন ন আহে, তাৰপিছত আকৌ এই যোন তো ইয়াৰ্লি মানে এনুৱেল এক্জাম পাতে সেইটোত আকৌ গোটেই কিতাপখন আহে।
অহঁ। আৰু মোৰ হিচাপত গোটেই কিতাপখনৰ এক্জাম দিয়াই ভাল। হয়নে নহয় কোৱাচোন? কাৰণ তেতিয়াহে মানে সেইটো ক্লাছত সি কি কি শিকিলে গোটেই হৌল ইয়াৰটোত গম পোৱা যায়, নৌ ডাউট তাহাত তৰ নতুন চেপ্তাৰ কেইটাৰ পৰাই আমি বেছিকে দিব লাগে কোৱেচন বাত আগৰ চেপ্তাৰৰ পৰাও ধৰা এটা দুট কে এনেকে উঠাই উঠাই দিব লাগে নহলে সি কি কি পঢ়ে তাক কি জ্ঞান হলে কা আমি গমেই নাপালো চোন। সেয়াই কৰে সিহঁত আজিকালি ষ্টুডেন্ট সেইটোৱে কৰি আছে এই পঢ়ি যায়,
আৰু তুমি এটা কথা জানানে? মানে আমাৰ। চেবা খিনি যি কি নহওঁক সিহঁতি মানে অকমান হলেও আহ বহলাই লিখা হওক কিবা লিখা হওক এইখিনিত অলপ থাকে।
উম।
চি বি এ চি ৰ ষ্টুডেন্ট চবেই মানে মুখস্থ কৰিহে পাছ হয় আকৌ।
উম মুখস্ত সিহঁতে বুজি নিলিখে ত'।
উম সিহঁতৰ চব লিখ এ স্কুলৰ পৰা লিখি লিখি পঠায় আৰু সিহঁতৰ যে স্কুলত যেনেকে লিখিছে তেনেকেই মুখস্থ কৰিব লাগিব। মানে তুমি যদি টিউচন দি টিচাৰ হয় বোলে তুমি এইটো ল'ৰা-ছোৱালীয়ে টান পাব নাইবা এই টো বেছি সহজ হ'ব তুমি এইবিলাক কৰিব নোৱাৰা তেওঁলোকে মানে স্কুলৰ পৰা এটা নোট লিখাই দিব, সেইটো নটেই ছবি মুখস্থ কৰিব।
অ' সেইতোয়ে সিহঁতে দিব লাগে।
আৰু এটা কথা জানা বহুত যোনবিলাক মানুহে জানে কিন্তু সেইবিলাক মানুহে চি বি এচি ই ষ্টুডেণ্টক ইমান হেৰি বুলি নাভাবে। আমাৰ মুখৰ আগতে এবাৰ হেন্দিকতে, হেন্দিকতে মানে এজন মানুহে আমাক মানে এনেকে আমাৰ লগতে মানে এজনী চি বি এছ ইৰ ষ্টুডেন্টটো আছে। তাই পাৰ্চেন্টেজ আকৌ আমাতকে হাই দেই আমাক মানে সুধিলে অ' আমাক মানে সুধিলে যে এ তোমালোক কিমান পাৰ্চেন্টেজ তাৰপিছত আমি মানে ক'লো হেৰি কি আছিলে অ' প্ৰথমতে সুধিছে চি বিএচি নে চেবা এনেকে সুধিলে দেই তাইক তেতিয়ালৈকে সোধা নাই আমি ক'লে যে ছেবা, ছেবাৰ পৰা তাৰ পাছত ক'লে যে কিমান পাৰ্চেন্টেজ পাইছা তাৰ পিছত আমি মই এনেকে কলো আৰু এইটি টু তাৰ পিছত মোৰ লগৰ জনী কলে এইট্টি ফৰ এনেকে ক'লে মানে কৈছে অ' বহুত পাৰ্চেন্টেজ পাইছা দেই এনেকে কৈছে। তাৰপিছত তাইক মানে সুধিলে ত' অ' তোমাৰ পাৰ্চেন্টেজ কিমান কৈছে নাইনটি বুলি নে নাইনটি ওৱান বুলি ক'লে দেই তাৰ পিছত যে তাইক মানে সুধিলে তুমি চি বি এচি ই নে ছেবা কৈছে চি বি এছ ই কৈছে অ' আচ্ছা ঠিকে আছে এনেকে কৈছে মানে তাই তেতিয়া অকমান হ'লেও বেয়া লাগিছে ন তাই কিন্তু পিছত আমাক কৈছে মানে তাই কৈছে যে ভুলহে কৰিলো চি বি এছ ইত লৈ মেলি বহুত মানুহে মানে তেনেকুৱাই ৰিয়েকচন দিয়ে।
তাই মানে যদিও নাইনটি ধৰা নাইনটি ওৱান বা নাইনটি আছিলে তাই যেতিয়া হেন্দীকত ল'ব গল তাইৰ ফিফটিন পাৰ্চেন্টেজ কাটি দিছে, মানে তাই তেতিয়া চেভেনটি ফৌৰত তাই এডমিশ্যন লৈছে।
উম।
কাটি দিয়ে অৱ কাটে হেন্দীকটো কাটে, কটনে নাকাটে অকল, কটন মানে চেন্ট্ৰেল যে সেইকাৰণে কটনে নাকাটে বাকী চব কলেজে ফিফটিন পাৰ্চেন্ট কাটে, আমাৰ মানে মোৰ মামা ককা ছোৱালী তাই এইটো মানে ধৰা আহ এইছ এছত চেভেন্টি ফাইভ আছিল সেইকাৰণে মানে পুৰা উৰি আছিল আৰু চি বি এছচি ল'ব আৰু হেণ্ডিকতো যাব বি বৰুৱাও যাব। এ কটনো যাব মই তেতিয়া কৈছো আছিলো আৰু যে তোমালোকৰ হেণ্ডীক আৰু বি বৰুৱাত গ'লে মাৰ্ক্স কাটিব দেই কটনে নাকাটিলে আৰু কটনত চেভেনটি ফাইফ যাই লাভো নাই।
তাই মানে চাইকলজিত লোৱাৰ কথা মই কৈছো যে চাইকজিত তুমি এৱ কটন গৈ লাভ নাই কাৰণ কটনত বহুত হাই থাকে, চবত চবতকে হাই মাৰ্ক্স পোৱা বোৰ চব কটন গুচি যায়, যিহেতু সেয়া চেণ্ট্ৰেল হয় সেইখন ত', তাই ক'লে নহয় হেণ্ডীকত পাম নহয় মই হেণ্ডীকত আমাৰ পাৰ্চেন্টিজ ভাল মাৰ্ক্স পোৱা যদি চোৱা যেতিয়া তাইৰ পাৰ্চেন্টিজ পাৰ্চেন্টিজ কাটিছে, তাইৰ তো চেভেনটি ফৰৰ পৰা ধৰা কিমান হ'ব উ ছিক্সটি ফিফটি নাইন, ছিক্সটি মান আহিছে। হেণ্ডিকত নামেই মাতা নাই, ৱেইটিং লিষ্টৰো তাই তি তিনি নম্বৰ ৱেটিঙৰ তিনি নম্বৰ লিষ্ট খতহে আছে
মই দছ পাৰ্চেন্ট কাট বুলি শুনিছিলো কিন্তু পোন্ধৰ
পোন্ধৰ অ পোন্ধৰ কাটে
উম
তাৰ পাছত আৰুক উম পোন্ধৰ কটোতে মই তাইক কলো যে তাই মানে কলে যে মোৰ ইমান দূৰত নামটো পৰিম মইছ মই কৈছিলো ন তোমাক ফিফটি পাৰ্চেন্ট কাতিব গৈছে ত একেইটো পঢ়িছো মইছো শুনা একেই পঢ়িছিলা কিতাপ চব একে থাকে আমাৰ তেনলৈকে আমি যেনেকে এন চি আৰ কিতাপ পঢ়ি কিনে দিছো তোমালোকৰ এন চি আৰ টি পঢ়ি দিছা কিন্তু তোমালোকৰ মান মাৰ্কিন চিষ্টেমটো ভাল আৰু তোমালোকে মানে ইমান আমাৰ দৰে ধাৰাপাত লিখিব নালাগে চচিয়েলত হওক বা লিটাৰচাৰ চাবজেক্টত হওক তোমালোকে ইমান নাই লিখা আমি এছে লিখা মানে আমি এইটোয়ে বুজো যে ছয় সাত পেজ হ'ব লাগিব। আছে এখন তোমালোকে ৰচনা মানে বজা যে দুপেজত আমি ৰচনা কমপ্লিট কৰিব লাগিব। সেইটোতে ডিফাৰেন্ঞ্চটো আমি ব্ৰিফলি আমি বুজি, ধুনীয়াকে লিখিব লাগিব। নিজে বনাই লিখিব লাগিব আৰু তোমালোকে সেই টো ইমান বনাবও নালাগে। ত' ভালেই।
উম! মানে, তাইৰ মই কিছুমান গুণ দেখিছোঁ। মানে, কি হয় জানা! তাই মানে, পলিটিকেলটো আমাৰ দুজনৰে মানে, কমন চাবজেক্ট আছিলে হা। চি বি এছ চি জনী আৰু আমাৰ মানে কি হয়, যোনটো কুৱেশ্যন আমি পঢ়ি যোৱা নাই। সেইটো কুৱেশ্যন আমি, যেনিবা পঢ়িলো, হায়াৰ ছেকেণ্ডৰী লেভেলতো পঢ়ি আহিছিলোঁ ন'। ত' মানে, সেই হাই ছেকেণ্ডৰী লেভেলত পঢ়ি অহা বস্তুটোৱে এতিয়া যদি, বি এ বি